অ শুনিছা নে।
শুনিছো অ কি কৰিছা।
এয়া আছোঁ এনে তুমি।
মইয়ো এনেই আছো তোমাৰ।
অ চাহ খালা।
চাহ খালো তোমা।
অঁ মই বোলো বহুত দিন ফোন কৰা নাই ফোন এটা কৰোচোন।
অ অ ভালেই ক
অ এই তোমাৰ লগত অ মূল্যৱান গছ মানে মোৰ চেমিনাৰ টপিক এটা আছিলে এনেকে অ মানে গছ, ওপৰ যিহেতু এতিয়া গম বন্ধ ন এনেই গছৰ মানে ধৰা মূল্যৱান গছৰ ওপৰত এনেই মানে তোমাৰ এটা টপিক দিছে আৰু ধৰা লিখিবৰ কাৰণে বোলে আলোচনা চনা কৰোচোন আজি কথা পাতো কিবা মানে নজনা খিনিও জানিব পাৰিম বা তুমি নজনা খিনিও মই জানিব পাৰিম। তেনেকুৱা হিচাপেও ফোনটা কৰিলেআও,
অতি ভাল কথা তোমাৰ মূল্যবান গছ কেৱল আৰ্থিক ভাৱেই নহয় পৰিৱেশত জীৱ জন্তু আৰু মানুহৰ জীৱনৰ বাবে অমূল্য সম্পদ।
হয় অ।
এই বিষয়ে সকলোৱে সচেতন হ'ব লাগিব তোমাৰ।
হয়, সে মানে কি হয় তোমাৰ আ মূল্যবান গছ,
গছে আমাক মা আ অক্সিজেন দিয়ে বায়ু, পৰিষ্কাৰ কৰে।
আ এই তোমাৰ অ মানে আৰ্থিক ভাৱে কেৱল। নহয় এইবোৰ আমাৰ এটা সম্পদ গম পাইছানে। অ' ঠিক ভাবেই ধৰা তোমাৰ আৰ্থিকভাৱে সবল বুলি ক'বলৈ হয় এইবোৰ আমাৰ এটা অমূল্য সম্পদ গছ নাথাকিলে জানো বা প্ৰকৃতি নাথাকিলে জানো আমাৰ মানুহবোৰ জীয়াই থাকিব পাৰিব। গছে আমাৰ পৰা অক্সিজেন যিখিনি আমি পাওঁ সেইখিনিটো আমাৰ লাগিব। হয় ন য'ত গছ গছনি নাথাকে তাত কেনেকুৱা হয়। ধৰা এতিয়া ৰাজস্থান হেন জেগাত কি হয় তাত গছ গছনি নাই কাৰণে পানীৰো অভাৱ তোমাৰ। অ' খৰাং খুব তাত, থাকিবলে বহুত গৰম হয় ন। তেনেকুৱাবোৰ জেগাত আমাৰ নিচিনা মানুহ তাত জানো জীয়াই থাকিব পাৰিব। আ তেনেকুৱা মানুহ বিলাক ধৰা তাত জীয়াই থাকিব নোৱাৰে ন। আহ টো গছ গছনি প্ৰকৃতিৰ লগত তে মানুহ জীয়াই থাকিব লাগিব গম পাইছা নে। প্ৰকৃতিয়ে প্ৰকৃতিক আমি সংৰক্ষণ কৰিব লাগিব।
হয়।
আমি তোমাৰ এই পৰিৱেশ, জীৱ-জন্তু, মানুহ মানে এইবোৰ সকলো অমূল্য সম্পদ। মানে এই বিষয়ে অকল সকলো সচেতন সৰু পা ডাঙৰলৈকে সকলো সচেতন হ'ব লাগিব। গছে আমাক কি দিয়ে অক্সিজেন দিয়ে, তোমাৰ ধৰা বায়ু পৰিষ্কাৰ কৰে। ছাঁ দিয়ে। বৰষুণ হোৱাত সহায় কৰে বা মাটিৰ ক্ষয় ৰোধ কৰে। এতিয়া নদী কিনাৰত কিছুমান গছ ৰোৱা হয়। কিয় ৰোৱা হয় জানানে। তাত যেতিয়া সেই পানীতো বেছিকে আহে ন তাৰ কিনাৰৰ নদী কিনাৰৰ যিবোৰ মাটি সেইবোৰ খ মানে খহি আহে দেখিছা নাই জানো তুমি খহি আহে সেইকাৰণে গছ গছ তাত ৰোৱা হয় কাৰণ তাৰ শিপাবোৰ তাত মজবুত কৰি ৰাখিবৰ কাৰণে গছ তাত ৰোৱা হয়।
হয়।
য'ত তোমাৰ অ গছক পৃথিৱীৰ প্ৰাণ বুলি কোৱা হয় কিয় কোৱা হয় জানা সেই গছ থাকিলেহে মানুহ থাকিব।
থাকিব। তোমাৰ গছে তোমাৰ এ উম, যিহেতু কি বৰষুণ হোৱাতো সহায় কৰে, মাটি ক্ষয় ৰোধ কৰে। সেইবাবে মানে গছক পৃথিৱীৰ প্ৰাণ বুলি কোৱা হয়।
প্ৰাণ বুলি কোৱা হয়-হয়-হয় তোমাৰ এতিয়া সময়ত বহুত অসমত মানে তোমাৰ বহুত মূল্যবান গছ আছে যেনে ধৰা তোমাৰ হোলং, আগৰ, চেগুন, গমাৰি, চন্দনেই হওঁক বা শিমলু আদি এইবোৰ। এইবোৰ গছৰ অৰ্থনৈতিক মূল্যতো বহুত বেছি। অৰ্থনৈতিক মূল্য বেছি কিয় নহ'ব, আহ চেগুন কাঠৰ তোমাৰ আহ, যিখিনি ফাৰ্ণিচাৰ বনোৱা হয় সেইখিনিতো বহুত দামী হয় ন চেগুন কাঠ বুলি ক'লে কি হয় আৰু মানুহে খুব ভাল পাইছে চেগুন কাঠটো একেবাৰে ওপৰৰ কাঠ বুলি কোৱা হয়।
বহুত মূল্যবান আউ।
বহুত মূল্যবান আহ, কাঠ তাৰপিছত আৰু তোমাৰ চেগুন চবৰে ঘৰত নাথাকিলেও তোমাৰ গমাৰিতো থাকে ন। গমাৰিও তোমাৰ ধুনীয়াকে ধৰা ফাৰ্ণিচাৰ বনাই, তোমাৰ বিচনা খুব বনাই গমাৰি কাঠেৰে বিচনা খুব বনাই। আহ সেইবোৰতো খুব ধুনীয়া মূল্যবান গছ ধৰা তোমাৰ এইবোৰ শাল অ', ধৰা শিমলোও থাকে মানুহৰ ঘৰত, চেগুন গছো থাকে, চন্দন গছতো আৰু এতিয়া কিছুমান মানুহ যিখিনি এতিয়া তোমাৰ ধৰা ভাল পবিত্ৰ ধৰা যিখিনি ভাল আৰু সমাজত এইবোৰ কিছুমান মানুহ মৰিলে তোমাৰ চন্দন কাঠেৰে জুই দিয়ে বুলি কোৱা হয়। বা শুনো আমি। আ চন্দৰ কাঠ-চন্দন কাঠেৰে তেওঁক জুই দিয়া হৈছে বুলি সেই মানে খুব পবিত্ৰ আৰু মানে ভাল কাঠ। চন্দন এইবোৰ-এইবোৰ গছৰ অৰ্থনৈতিক মূল্যও বেছি অ', অ', কিছুমান মানে তোমাৰ
অ', এটা কথা নহয় চেগুন গছৰ কাঠ বহুত মূল্যৱান। কিন্তু চেগুন কাঠহে পানী আৰু পোক-পৰুৱাৰ ক্ষতিক কম পায় বোলে।
অ', অ', হয়, হয়।
আমি আশ্বাব কৰিবলৈ ধৰি লোৱা চেগুন কাঠটোত ধৰি লোৱা পোকে সোনকালে ধৰিব নোৱাৰে য যে সেইকাৰণে ব্যৱহাৰ বেছিকে কৰা হয় বোলে।
ব্যৱহাৰ বেছিকে কৰা হয়, অ'। সেইটো মানে ধৰা তোৰ-আমাৰ এতিয়া এইবোৰ ধৰা চেগুন কাঠেই হওঁক বা চন্দন কঠেই হওঁক, এইবোৰ আমাৰ এতিয়া বেচিবলে মানুহে যে পাৰে অ', সেই বেচাৰ আগত মানে তেওঁলোকে এজোপা গছ কটাৰ আগত দুজোপা গছ ৰুই ল'ব লাগে গম পাইছ ছাৰে? কাৰণ কিয় অ', এজোপা গছ কটাৰ আগত দুজোপা গছ ৰুৱ লাগে। সেই-সেই দুজোপা গছেই ভৱিষ্যতটো নহয় জানো আমাৰ ধৰা এজোপা গছ কাটিয়ে দিলে দুজোপা গছ তাৰ আগত ৰুই থলে আহ, তাৰ পৰা যিখিনি উপশম পাম আমি
উম।
সেইজোপা গছ কাটি পেলাই যদি দুজোপা গছ নোৰুৱে তাৰতো প্ৰসমতা আমি নেপাম ন। সেইকাৰণে তোমাৰ মানে কি ৰুৱ লগীয়া হয়। অ'।
চন্দনৰ-চন্দন কাঠৰ পৰা বহুতো সুগন্ধি চাবোন, ধূপ, প্ৰসাদ সামগ্ৰী আৰু ঔষধ প স্তুত কৰা হয় বোলে।
অ', হয়। অ'
ইয়াৰ সংখ্যা মানে সেয়া গছৰ সংখ্যাটো কম তথাপিও তাৰ মূল্য বহুত মূল্য মানে।
মূল্যৱান হয়। অ', কি কিছুমান গছৰ পৰাই এতিয়া তুমি যেনেকৈ ক'লা চন্দন গছ, গছৰ বিশেষ অংশৰ পৰা মানে তেল উৎপাদন কৰা হয় সুগন্ধি ধুপ আতৰ, আতৰ মানে কি চেণ্টৰ নিচিনা সৰু মানে এটা বটল সেইটো ব্যৱহাৰ কৰা হয়।
উম, হয়।
ঔষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে। আৰু এনেও তোমাৰ ভাৰতৰ বাহিৰেও বহু দেশলৈ ইয়াক ৰপ্তানি কৰা হয়, গম পাইছেনে? ৰপ্তানি মানে কি আৰু তোমাৰ অনা-নিয়া কৰা হয়। আমি পঠিয়াই দিওঁ বা আ আমদানি কৰোঁ আমিও সেঁহতৰ পৰা আনো। আ আমি ইয়াপৰা দি পঠিয়াও ৰপ্তানি কৰা হয়। আ সেইটো আৰু তোমাৰ উম।
উম।
ইয়াৰ ফলত বহুতে জীৱিকা আৱচন-উপাৰ্জন কৰি আছে ন তাৰ কাৰণে। তোমাৰ এতিয়া চাবা দেই এইবিলাক ডাঙৰ গছ এই এৰা যিটো গছ ন, এৰা যিটো এই পলুবিলাকে যে খায় তোমাৰ এৰা পলু, অ এৰা এৰা পাতৰ যিজোপা গছছে তাৰ পৰা মানে তোমাৰ তেল উলিওৱা হয় সেই গুটি থাকে নহয় সেই তাৰ পৰা তেল উলিওৱা হয়, সেই তেলখিনি তোমাৰ বিষত বিষত ব্যৱহাৰ কৰা হয় খুব ভাল সেই তেলটো এৰা তেলটো, আ বিষৰ খুব ভাল তোমাৰ আৰু তোমাৰ ইয়াত এতিয়া ধৰা এতিয়া তেলৰ কোম্পানী হওক বা এতিয়া তুমি যে ক'লা ধূপে হওক, সুগন্ধি তেলেই হ'ল তেলেই হওক, তাত মানুহবিলাকে সোমাই সোমাই উপাৰ্জন কৰি আছে ন সিহঁতৰ নিজৰ। আহ অৰ্থনৈতিক ভাৱে।
অ
হয়।
উম।
তোমাৰ আগৰটোক হয় কোৱা?
গছ সং সংৰক্ষণৰ বাবে আমি কি কি কৰিব পাৰো জানানে?
অ গছ সংৰক্ষণৰ কাৰণে আমি তোমাৰ আ, হেল্ল'?
প্ৰ প্ৰথমতে তোমাৰ অপ্ৰয়োজনিতভাৱে গছ এ কাটিব নালাগে মানে।
অ অপ্ৰয়োজনীয়ভাৱে গছবোৰ কাটিব নালাগে হয় হয়।
অ দ্বিতীয়তে তোমাৰ এজোপা গছ কাটিলে কমেই দুজোপা নতুন গছ ৰোপন কৰিব লাগে সেই ঠাইত।
হয় হয়।
তিতীয়তে বন বন সংৰক্ষন আইন মানি চলিব লাগিব লাগে গছ কটাৰ আগত। লগতে বিদ্যালয় বা গাঁও আৰু সমাজ সমাজত সজাগতা অভিযান চলাব লাগে গছ কটালৈ।
অ ডাঙৰ পৰা সৰুলৈকে তোমাৰ সজাগতা অভিযান জলা চলাব লাগে।
হয়, বিদ্যালয়ত বৃক্ষৰোপন কাৰ্যসূচী নিয়মীয়াকৈ আয়োজন কৰিলে ছাত্ৰ ছাত্ৰ ছাত্ৰীৰ মাজতো তোমাৰ বহুত গছৰ প্ৰতি মৰম বৃদ্ধি পাব।
হয়, এই তোমাৰ আহ গছৰ প্ৰতি মানে কি তোমাৰ আহ এতিয়া বিদ্যালয়ত তোমাৰ পাঁচ জুন তাৰিখে যে গছ ৰুব লাগিব তেনেকুৱা কোনো কথা নাই ন? আমি যদি প্ৰাৰ্থনা সভাতো মানে গছ পুলিৰ কথা কোৱা হয় বা গছ পুলি ৰোৱাৰ কথা আমি কোৱা হয় এটাকে গছ পুলি প্ৰত্যেক ক্লা ক্লাছে যদি তোমাৰ এটাকে প্ৰত্যেক দিন নহ'লেও সপ্তাহৰ মূৰত যদি তোমাৰ এটাকৈ গছ পুলি ৰুৱে তেন্তে আমাৰ পৰিৱেশ সংৰক্ষণ কৰা হব।
হ'ব।
উম। সেইয়াই আৰু তোমাৰ এ সেই কাঠ মানে মানুহক ব্যৱহাৰো হয় ন এতিয়া। এতিয়া যিমানে ঘৰবিলাক বনোৱা হৈছে তোমাৰ সিমানে কাঠবোৰ ব্যৱহাৰ কৰি থকা হৈছে। তোমাৰ এজোপা দুজোপা গছ এ ব্যৱহাৰ কৰি থকা হয়, অ চ খিৰিকী সেইকাৰণেও খাঠ কাঠ ব্যৱহাৰ কৰা হয়, টেবুল বনাবলে আ কাঠ ব্যৱহাৰ কৰা হয়, আলমাৰি দুৱাৰ এইবোৰ কাৰণে আমাৰ কাঠ ব্যৱহাৰ কৰি থকাই হয়।
হয় যদি মানে উম আমি গছক সুৰক্ষা দিওঁ তেন্তে ভৱিষ্যতৰ এখন ধুনীয়া সেউজীয়া আৰু সুন্দৰ অসম গঢ়ি তুলিব পাৰিম।
হয় হয়
উম
সেইটোৱে চৰকাৰ হওঁক বন বিভাগ হওঁক বা বিদ্যালয় হওক স্বেছা আ স্বেচ্ছাসেৱী সংগঠন হওঁক অ একেলগে মানে কাম কৰিলে মূল্যবান গছ সংৰক্ষনৰ সহজ হ'ব গম পাইছানে সকলোৱে কৰিব লাগিব চৰকাৰেও কৰিব লাগিব বন বিভাগেও কৰিব লাগিব বা বিদ বিদ্যালয়ৰ ল'ৰা-ছোৱালীয়েও কৰিব লাগিব, স্বেচ্ছাসেৱী সংগঠনেও কৰিব লাগিব সকলোৱে একেলগে যদি এ কাম কৰে তেন্তে মূল্যবান আহ মানে গছ সংৰক্ষণ হ'ব গ প্ৰকৃতি সংৰক্ষণ হ'ব আৰু
হয় উম
আমাৰ ঘৰতো তোমা এই বেছি জেগা নাই সলেও মানে সৰু সৰু অ যিবিলাক সৰু মানে ধৰা বেছি ডাঙৰ নহয় আৰু সেইবোৰ গছৰ পুলি মই ৰুইছো বাৰু দেই
অ ভালেই কৰিছা গছেই জীৱন, গছেই সম্পদ তোমাৰ কাম কৰিছা মূল্যবান গছ সংৰক্ষণ কৰিলে ক কৰিলে আমাৰ সকলোৰে নৈতিক দায়িত্ব
তোমাৰ নৈতিক দায়িত্ব তোমাৰ গছ সংৰক্ষণ মানে সুন্দৰ
ধৰি লওক এতিয়া আত্মসহায় গোট বি আত্মসহায়ক গোট বিলাক যে আমাৰ গাঁৱত থকা না আমিয়ে পাইছো গছৰ মানে প্ৰতি বছৰে তোমাৰ বিশ্ব পৰিবেশ দিৱসৰ আগত আমাক এটা এটা, দুটা দুটা গছ পুলি দিয়ে
গছ পুলি দিয়ে হয়। সেইটো এতিয়া তোমালোকৰ সেইটো এতিয়া ৰুলেই নহব ন তাৰ তোমালোকৰ সাৰ পানী দিয়া দিয়া দায়িত্ব স সকলো তোমালোকৰ সেইকেইটা ডাঙৰ কৰিয়ে তোমাৰ ফটো সেইটো কাৰনেটো চৰকাৰে এইটো ভাল পদক্ষেপে লৈছে কিন্তু দেই আত্মসহায়ক গোটত যে তোমাৰ এ গছ পুলি দিয়া নিয়মটো ক নিয়মটো কৰিছে সেইটো খুব ভাল কাম কৰিছে কিন্তু
পৰিছে অ প্ৰত্যেক বছৰে দি আছে যদি আমি গছ পুলি গিটা সঠিক মানে ধৰি লওক ছাগলীয়ে নাখাবলে আমি বেৰা দিওঁ বা সাৰ পানী সময়মতে সাৰ পানী দিওঁ তেতিয়াতো উম সেই সেই এজোপা গছৰ পৰাই তোমাৰ বহুত টকা উপাৰ্জন হব। দশ, পোন্ধৰ হাজাৰ টকা মিনিমান এজোপ পা ভাল গছপা পোৱা যায়
পোৱা যায় হয় অ
উম উম এ ঠিক উম যিমান পাৰো আমি গছ মূল্যবান গছ মানে ৰুই পেলাই সংৰক্ষণ কৰিব পাৰো তাৰ বাবে মানে উঠি অহা প্ৰজন্মকো আমি ধৰি লোৱা কব পাৰো ক'ব লাগিব যে এ জোপা মূল্যবান গছ ৰুলে এনেকে উপকাৰ বহুত পোৱা যাব বা অৰ্থনৈতিক দিশতো আগবাঢ়িব পাৰিবা
হয় হয় আজি কিন্তু এই আলোচনাৰ পৰা মানে মোৰ বহুত উপকাৰ হ'ল দেই মূল্যবান গছৰ প্ৰয়োজনীয়তা প্ৰয়োজনীয়তা আৰু সংৰক্ষনৰ বিষয়েও তোমাৰ পৰা বহুত কথা জানিলো আহ বাকি আকৌ লগ পোৱাৰ হলে আশাৰে ৰাখিছো ফোনটো
অ অ ধন্যবাদ